কা অ শুনিছানে?
হয় শুনিছো কোৱা?
অ ব্যস্ত আছিলা নেকি তুমি?
নাই এনে চিনি কৰিনে বহি আছিল মোবাইল চাই। তুমি?
অ মইও এনেই আছিলো ৰবা মানে পঢ়ি উঠিলোহে ৰবা! তাকে মই তোমাক এটা ফোন কল কৰি বুলিয়ে ভাবিলো, সুধো মানে অলপ পৰীক্ষাৰ বিষয়ে মানে তোমাৰ পৰীক্ষা আৰম্ভ হল নে পাছে।
নাই নাই হোৱা নাই ৰবা বিশ তাৰিখ মানে আৰম্ভ হ'ব আৰু তোমাৰ
কিমান তাৰিখৰ পৰা হ'ব?
বিশ তাৰিখে তোমাৰ?
অ মোৰ এই পোন্ধৰ তাৰিখৰ পৰাই হ'ব মানে মই এতিয়া মানে তাকে পৰীক্ষাৰ বাবে কি কি পঢ়িব লাগে তাকে প্ৰস্তুতি চলাইছিলো ৰ'বাত। তুমি এনেই পঢ়া শুনা কৰি আছা নে?
পঢ়া শুনাটো কৰি আছো তথাপিও মানে যিমান পঢ়িলোঁ মানে মুখষ্ট নলয় যে সেইকাৰণে একো মনে নোযোৱা হৈছে। যিমান পঢ়িলোঁ ইমান লাম্বা লম্বা মানে কোৱেচন বিলাক। মানে মাথাতে নোসোমাই ইমান লম্বা যে।
অ তাকেই মানে ইমান দীঘল থাকে ন দীঘল থাকিলে আমি বেছি এ মানে প পঢ়িলেও পাহৰি যাওঁ অ সৰু সৰুবোৰ তেতিয়া পাহৰি যাম যদি দীঘল বোৰ মনত কৰো, মোৰ এনেকুৱা মানে উম মথাটো একদম বেয়া হৈ যায় যেতিয়া মানে ইফ মানে দিপ ভোলবোৰো মনত নাথাকে সৰুবোৰ নাথাকে সেইটোৰ বাবে মই মানে এতিয়া যিমান পাৰিছো আগৰ পৰাই মানে পঢ়া চেচ মানে আৰম্ভ কৰি দিছো আৰু সে বহুত আগৰ পৰাই প্ৰস্তুতিটো চলাই আছো মানে মই পঢ়া শুনাৰ
এটা নোট বনাব লাগে মই সেনেকুৱাই নটচ‌ বনাই লওঁ মানে পৰীক্ষা অহাৰ আগে আগে আৰু মই আগতে মই মানে শিকি কিনে মানে যিবিলাক আৰু কোৱেচন বিলাক আহিব সেইবিলাক মানে লিখি লিখি নোট বিলাক বনাই লও বা মানে ধৰক তোমাৰ মানে মই আগৰ পেপাৰ বিলাক চাওঁ আৰু কেনেকুৱা কেনেকুৱা ধৰিলক প্ৰশ্ন বিলাক আহিব সেইবিলাক চাওঁ আৰু
অ অ এইটো খুব ভাল অভ্যাস মইও কৰো ৰবা এইয়া আগৰ পেপাৰ বোৰ চোৱা বা ইয়াৰ লিখি লিখি তুমি যেনেকৈ ক'লা মানে মুখষ্ঠ কৰি কেনে লিখি লিখি বহীত লিখি চাওঁ আৰু হৈছে কি হোৱা নাই এইটো কাম মইয়ো কৰো দেই এইটো ভাল অভ্যাস মানে এইটো আমাৰ পৰীক্ষা মানে কামত দিব আৰু এইটো অভ্যাসটো কাৰণ আমাৰ পৰীক্ষাত যিহেতু যেতিয়া বহী বোৰ আমাৰ চাই শিক্ষকসকলে তেতিয়ামানে বহুত বানান আমাৰ ভুল পায় সেইবাবে আমি এনেকুৱা কামটো কৰিব পাৰো মানে লিখি লিখি চাব পাৰো যিহেতুকে আমি আমাৰ বানান বোৰে চাই ন আমাৰ টো মুখষ্ঠ নলয় পৰীক্ষাত সেই আৰু
হয় হয় একদম ঠিকে হৈছে আমি যিমান পাৰো আমি মানে লিখিব লাগিব কাৰণ চাবা এতিয়া লিখিলে আমাৰ অ আখৰ বিলাক খুব ভাল হয়। প্লাছ তোমাৰ মানে অ বানান বিলাক শুদ্ধ হৈ যায় বা আমাৰ মুখস্থ হৈ যায় মানে
অ সেইটোতো হয়য়ে আৰুতো জানাই তুমি যে ইয়া অ অ কোৱা কোৱা
আৰু কি কয় আৰু আমি যিমান পাৰো যিমান পাৰো আমি মানে লাম্বা চাব লাগে কাৰণ চাবা এতিয়া তোমাৰ অ মানে পৰীক্ষা বিলাকত তোমাৰ লাম্বা লাম্বা লিখিলো যদি আমি আধাৰতো পাই যাওঁ আজীৱন এইটো আমি আধা মাৰ্কটো হলেও পাও মানে আৰু
অ এইটো হয় মই নিজে লক্ষ্য কৰিছো ৰবা অসমীয়া মানে বেছিভাগতো অসমীয়াৰ পৰীক্ষা সম সময়ত এ যে মই যেতিয়া মানে সৰু সৰু কুৱেশন এনচাৰ্চ বোৰ মানে প্ৰশ্ন উত্তৰ বোৰ লিখো তাতো এক নম্বৰ এক নম্বৰ তাতে থাকে তাত যদি এটা বানান ভুল হৈ গৈছে তে গোটেই গোটেইটো কাটি দিয়ে তেতিয়া মই এক নম্বৰ নাাপাওঁ আৰু দীঘলবোৰ যোনবোৰ ব্যখ্যা ব্যাখ্যা থাকে বা সেইবোৰ থাকে ৰচনাবোৰ তাত যদি দীঘলবোৰত যদি লিখো তাত খুব বেছি এটা দুটা বা পাঁচটাই ধৰা বানান ভুল হ'ল তাত কিন্তু পাঁচ নম্বৰ থাকিলে তাতে দুই হ'লেও পাম মানে সেইটোৱে ভাল আৰু দীঘলবোৰ সেইবাবে আমি মনত মনত মানে মুখস্থ কৰিব নোৱাৰিলে আৰু নিজে যিহেতু জানোৱে ইমান খিনি সেয়ে বনাই বনাই হলেও লিখিব লাগে মই ভাবো দে মোৰ ধাৰণা এইটো আৰু বনাই বনাই লিখিলেও নাম্বাৰ ভালে পাই আৰু তুমি এনে বনাই লিখানে পৰীক্ষাত?
হয় মই বনাই লিখো, তুমি যিখিনি কলা মানে বনাব ভাল একদম ভাল কাৰণ চাবা তেতিয়া আমি যোনটো মানে পাতটো আমি ভালকে বুজি লওঁ। বুজা পিছাততো আমি নিজে লিখিব পাৰিম লাগিলে আমি পাহৰি গলেও আমি মানে মানে বুজি কিনে বনাই বনাই দিব পাৰি তেতিয়াও আমি মানে তোমাৰ ধৰা পৰীক্ষাত আধা মা মানে পৰীক্ষা যোনটো একদম মানে তিনি চাৰি নাম্বাৰ নাম্বাৰটো তথাপি আমি পাই যাওঁ আৰু- ধৰ কিবা পাঁচ মাহ হলে আমি দুই বা তিনি পাই যাওঁ আৰু-
অঁ এইটো হয় এইটো সঁচা কথা মই নিজে যিহেতু মোৰো পাইছো। আহ বেলেগৰো দেখিছো যে দীঘল বোৰত বেছি নাম্বাৰ পায়। এনেকোৱাও নহয় আৰু আমি সেইবোৰ দীঘল বোৰতে পাওঁ বুলি সৰুবোৰ যে নকৰিমে। সৰু বোৰে ইমানে দৰকাৰী আৰু মুখস্থ কৰাটো কাৰণ সৰুবোৰ কি জানা সৰুবোৰ যেতিয়া আমি মুখস্থ কৰি এবাৰ পঢ়িলে হৈ যায়। ঠিক তেনেকৈ দীঘলবোৰ আৰু এবাৰ পঢ়িলেতো নহব যিহেতু সেইবোৰ ইমান দীঘল থাকে। সেইবোৰ দুই তিনিবাৰ কৰি আমি পঢ়িব লাগিব তেতিয়াহে আমাৰ মনত পৰিব ন, তুমি কি কোৱা?
হয় তুমি একদম চিয়ৰ আমি মানে দুটাই ভালকে চাব লাগিব সৰু ভালকে চাব লাগিব আৰু ডাঙৰ প্ৰশ্নউত্তৰো ভালকে চাব লাগিব কাৰণ আমি যিহেতু পৰীক্ষাত আমি ভাল নম্বৰ আনিব লাগিলে হলে আমি দুুইটা একদম ভালকে মুখস্থ কৰিব লাগিব আৰু- উ
অঁ এইটোতো হয়ে যিহেতু আমি গোটেইবোৰ যি থাকে বিয়াক্যৰণে হওক বা এই ৰচনা সমূহে হওঁক বা এইবোৰ গোটেইবোৰ পৰীক্ষা আগে-আগে আমি মানে পৰীক্ষাৰ আমি ধৰা এ দহ দিন বা বিশ দিনৰ আগৰ পৰা আমি এইবোৰ প্ৰস্তুতি কৰি চলাবই লাগে। কিন্তু পৰীক্ষাৰ আগমহূৰ্তত আমি ধৰা, এটা এনেই আৰু ওপৰে ওপৰে পঢ়ি যাব লাগে কাৰণ আমি আগৰ পৰাই যিহেতু এইবোৰ মুখস্থ কৰি ৰাখিছোয়ে। পৰীক্ষাৰ আগদিনা ধৰা আমি এইবোৰ এটা মনত জাষ্ট মানে মনত পেলাবৰ বাবে একবাৰ পঢ়ি পঢ়ি গ'লে হ'ল আৰু তেতিয়া মানে নিজৰ কামটো ইমান কঠিন হৈ নপৰিব মাথাটোত আমাৰ ইমান এটা কষ্ট কৰ গধুৰ হৈ নপৰিব আৰু যেতিয়া আমি পৰীক্ষাত ভাল কৰি এটা মনোযোগ দি কেনে নিজে কৰিব পাৰিম বা বনাই বনাই লিখিব পাৰিম আৰু-
হয় একদম ঠিকে কৈছা। হয় মানে আগতে তোমাৰ কি আছিল ল'ৰা ছোৱলী বিলাক মানে আগ আগৰ ল'ৰা-ছোৱালী বিলাকে। দুই তিনি মাহ আগতে একদম চ। কৰিছিল, কিন্তু আজিকালি ল'ৰা-ছোৱালী বিলাকে এই আৰু মোবাইল চাই কিনে মানে সেই কাৰণ তেওঁলোকে মানে ভাবে যে পৰীক্ষা আগদিনা বা পৰীক্ষা আগদিনা পঢ়ি যাম বা কিন্তু সেনেকুৱা হ'লে তেওঁলোকৰে লোকচান হ'ব, কাৰণ চাবা এইতো গেত ইমান বহুত, আজিকালিতো পৰীক্ষাৰ বহুতো নিয়ম এনেকুৱা ওলাই গৈছে বা বহুতো এনেকুৱা ঘৰৰে নিয়ম ওলাইছে তাৰপিছত তেওঁলোকে বহুত দিগদাৰ পায় ন' ধৰিবৰ কাৰণে এতিয়া বহুত কৈছিল বা কিবা অ এ মাৰ চিত বা এনেকুৱা বহুতো ধৰণৰ আহি গৈছে, যাৰ ফলত তেওঁলোকৰ বহুত দিগদাৰ পায় আৰু। সেইকাৰণে তোমাৰ পৰীক্ষা একমাহ আগতে আমি ভালকে পঢ়িব লাগে, তাৰ পিছত ধৰা তোমাৰ পৰীক্ষা দুই তিনিদিন আগত ৰিভাইজ কৰিলে ভাল হয়।
হয় ময়ো এইটোৱে ভাবোঁ দেই, কি জানা আমি পৰীক্ষাৰ সময়ত অস সময়ত পৰিব নালাগে মানে একদিন আগত বা দুদিন আগত। আমি এমাহ মান বা খুব বেছি বিশ দিন মান আগৰ পৰা আমি প্ৰস্তুতি চলাব লাগে আৰু চাবা যে এতিয়াতো তুমি যেনেকৈ কলা ইয়াত টিকৰ সময়ত যে অ এম আৰ চিত আহে, সেইটোৰ বাবে আমি যিমান পাৰোঁ কিতাপখন পঢ়িব লাগে। মানে কিতাপৰ পৰা আহে যিহেতু কিতাপৰ বহুত ভিতৰত প্ৰশ্ন উত্তৰ আহে, ময়ে মানে-মানে পৰীক্ষাত গম পাইছোঁ দেই মোৰ বা এজনীয়ে দিছিলে বা জনীৰ ক্ষেত্ৰতে গম বোলো তেওঁ বা জনীয়ে মানে যিমান পাৰিছে কিতাপখনৰ পৰাই পঢ়িছে। আৰু ভালেখিনি কিতাপৰ পৰা তোমাৰ থাৰ্টি পাৰ, ত্ৰিশ মান শতাংশ মান আহিয়ে গৈছে। মানে ত্ৰিশ শতাংশ মান ভাল কৰি আহি গৈছে আৰু চালে।
হয়-হয় কাৰণ আজিকালি মানে ধৰা, আজিকালি কি হৈছে আজি ল'ৰা-ছোৱালী বিলাকে ইমান কিতাপৰ ভিতৰৰ পৰা নাচায় যে, সেইকাৰণে মানে পঢ়ি, যোনে আৰু পেপাৰ বিলাক‌ কাটে ন' তেওঁলোকে মানে সেইকাৰণে মানে যাতে আমি মানে যাতে ভাল কিতাপৰ ভিতৰত সেইকাৰণে তেওঁলোকে মানে ভিতৰত বহুত তোমাৰ ভিতৰত কাটে আৰু কুৱেচন পেপাৰৰ এইবিলাক বা ধৰা তোমাৰ অ এম আৰ এ হওক বা তোমাৰ প্ৰশ্ন উত্তৰ এক, দুই, তিনি নম্বৰৰ হওক ল'ৰা-ছোৱালিবিলাকে কি কৰে মানে পাঠৰ যিবিলাক কুৱেচন এনচাৰ আছে সেইবিলাক চায়, কিন্তু লাষ্টত যাই কিনে মানে পাঠৰ একদম ভিতৰৰ বিলাকে আহি যায় প্ৰায ভাগ আৰু।
অ' আৰু আজিকালি পুৰাতো তুমি কলাই মোবাইল ফোনতে ব্যস্ত থাকে। আৰু সিহঁতে কি কৰে জানা পৰীক্ষাৰ আগ মুহূৰ্তত ধৰা, সিহঁতে পৰীক্ষা দিব যাব কালি আজি ৰাতি খনে সিহঁতি কয় মোবাইল ফোনৰ পৰা প্ৰশ্ন উত্তৰবোৰ পঢ়ে, এইবোৰ কি মোবাইল ফোনতটো আমি কিমাননো জানিম মোবাইল ফোনতো গোটেইবোৰ শুদ্ধ নাথাকে, মই জানো এনে মোবাইল ফোনটো ভাল। কিন্তু মোবাইল ফোনত চব গোটেই সময়তে শুদ্ধ নাথাকে কেতিয়াও। মানে বেছিভাগতো ভুলে থাকে, একো এচ যোনবোৰ প্ৰশ্নৰ উত্তৰবোৰ থাকে। সিহঁতে মোবাইলবোৰৰ প্ৰশ্ন উত্তৰবোৰ পঢ়ি যায় তাৰ ফলত সিহঁতে কি হয় পৰীক্ষা- পৰীক্ষা সময়ত হয় লিখিব লিখিতো ঠিকে পৰীক্ষা সময়ত পাৰে যেতিয়া নাম বহি দিব, সিহঁতে তেতিয়া নাম্বাৰ নাপাই তেতিয়া সিহঁতে শি শিক্ষকক উল্টা কৰি মানে সুধে যে ইমান লিখিছোঁ কিয় নাপালোঁ, তেতিয়া শিক্ষকে জনাব তোমালোকে যদি মোবাইল ফোনৰ পৰা পঢ়ি কেনে অ' পৰীক্ষাত লিখা তে তোমালোকে কি নাম্বাৰ পাবা, নাম্বাৰ নিশ্চয় নাপাবায়ে কাৰণত তোমালোকে এইটো নিজৰ কিতাপ খনৰ পৰাই পাঠ্যপুথিৰ পৰা ভালকৈ একদম পঢ়ি কেনেহে ক'ব লাগে। তোমালোকে মোবাইল ফোনৰ পৰা চাই কেনে যদি এইবোৰ লিখা তে নিশ্চয় ভাল নহ'ব তোমালোকৰ পৰীক্ষাটো বেয়া হ'বয়ে মই ভাবোঁ আৰু সেইটো মানে মই বহুত দেখিছোঁ দেই।
হয়-হয় একদম ঠিকে কৈছা। এইটো চাবা আমি ধৰা ছেট জি তি কিবা মেটা বা গুগলৰ পৰা ওলাওঁ আহে শুদ্ধ আহে কিন্তু কিছুমান এনেকুৱা বানানবিলাক ভুল আহে। বা কিছুমান ধৰা গুগলত বহুতো মানে বহুতোৰে লিখা লিংকবিলাক আহে ন'। য'ত মানে দুটা - তিনিটা মানে বেলেগ-বেলেগ হৈ আছে তেতিয়া আমি মানে অলপমান মানে কনফিউজ হৈ যাওঁ যে আমাৰ এইটো কি হৈছে বা এনেকুৱা আৰু এনেকুৱা টাইপৰ আহে আৰু কিন্তু তথাপিও আমি যোনটো ভিতৰৰ পৰা যদি আমি চাওঁ, তেতিয়া আমাৰ মানে আমি কুই অ'প্ৰশ্ন উত্তৰবিলাক পাই যাওঁ আৰু ভিতৰৰ পৰা চালে। তাত আ পাতবিলাক নষ্ট কৰিলে বা আমি বাৰে বাৰে মুখস্থ হয় যেতিয়া আমাৰ মনত আহি যায় বা পৰি থাকিলে পাঠবোৰ
অ মইতো আজি-কালি শিশুবিলাক শিশুবিলাকক এইটোৱে বুজাব খোজো বা ক'ব খোজো যে সিহঁতে যিমান পাৰে পৰি ক্ষাৰ একদিন আগত বা আগমহূৰ্ততে পঢ়া-শুনাবোৰ ষ্টাৰ্ট মানে আৰম্ভ কৰিব নালাগে, সিহঁতে পাৰিলে এমাহ আগত বা বিছ দিন আগৰ পৰাই প্ৰচ তুতি চলাব লাগে পৰীক্ষাৰ বাবে কেনেকুৱাকৈ পঢ়িব লাগিব সেইটোৱে আৰু মোৰ মানে ধৰা, সেইটোৱে মই শিকাব খুজিছো যে প্ৰস্তুত পৰীক্ষা প্ৰস্তুতি একদিন আগত কৰিলে একো লাভ নহ'ব সিহঁতৰ। অ পাছে বহুত কথা জানিলো দেই আজি তোমাৰ পৰা মই প পৰীক্ষাৰ প্ৰস্তুতি মানে কেনে কোৱাকৈ কি কি আৰম্ভ কৰিব লাগিব আৰু
হয়, হয়। তোমাৰ পৰাও বহুতো কথা জানিব পাৰিলোঁ আৰু মই। দিয়া
অ দিয়া তে, দিয়া।